হেল্লো' অঁ শুনি আছোঁ।
কি কৰি আছা অ পাইছোঁ দিয়া।
অঁ অঁ মই এয়া ভাত বনাই থৈ আহিছোঁ ৰ'বা
কি বনালা ভাতৰ লগত-
মই হেৰি কৰিলো দালি বইল দালি বইল কৰি থৈছো কঁঠাল, গুটি দি মানে আজি এতিয়া বইলে খাই দিম আৰু কঠাল, গুটি দি বইল কৰিছো তাৰপিছত
দাইল যে বইল কৰা হয়নে তাত কি কি দিয়া
এইযে তেলচেল নিদিওঁ আৰু আমি পৰাপক্ষত বইল কৰিলে যে হালধিও নিদিওঁ অকল দালি- দিওঁ তাতে দালিখিনিতে পানী দিওঁ পানী দি মানে সোৱাদ অনুসৰি নিমখ দিওঁ। তেনেকেই যদি ধনিয়া পাত চাত দিবলৈ মন যায়। সেয়া দিওঁ আৰু কিবা কি হেৰি ছেৰি দিব মন গলে দিওঁ।
আমাৰ আকৌ এনেকুৱা এনেকোৱো মানুহ চানোহ ঢুকালে, সেনেকে বইল ভাত খাই, নহয় হয়।
অ'! সেয়া খাওঁ আৰু হালধি-চালধি নিদিওঁ আৰু।
আমাৰ আকৌ, গিলাই নাযাব নহয়।
অ'!
আমাৰ মানে, মানুহ-চানুহ মৰিলে যেনিবা, সেনেকে নহয়। খালি পিয়াজ, নহৰু, মাছ, মাংস নাখায় আৰু।
কি? অ'!
সেইখিনিয়ে।
উম, উম, উম।
বাকী খায়, যেনিবা।
তাৰ পিছত, হেৰি দিছোঁ, দালিতে, ভোল। ভোলৰ পিটিকা খাই পাইছা?
এই, মই ৰুমত থাকোঁতেহে পাইছিলোঁ।
অ'! সেইটো ভাতত, মাৰ ভাতৰ লগতো খাব পাৰি। তাৰপা পাছত, আকৌ এনেকৈ দালিত দি, দিয়াৰ পিছত, দালিৰ পৰা উঠাই আনি, পিটিকাও খাব পাৰি।
উম, মই এই, ৰুমত থাকোঁতেই পাইছিলোঁ। অ'! পাইছোঁ সেইটো।
অ'! তাৰপাছত, আলু পিটিকা আৰু ভোলৰ পিটিকা, এক্সট্ৰা-এক্সট্ৰা। সেয়াই দিয়া। মানে, কিবা আজি, তেল-চেল একো খাবলৈ মন যোৱা নাই। মাছ, মাংস, কণী এইবিলাকক বাদ দি। সেনেকে খাবলৈ মন গৈছে। নাই, নাই, মোৰ কালি একজাম শেষ হ'ল। এতিয়া বিদায় আৰু তিনিমাহ মানৰ কাৰণে।
উম! এতিয়া কি হ'ব মানে? এতিয়া দিলা নহয়, এতিয়া ফাইনেল দিলা, ফাইনেলৰ পিছত এতিয়া কি হ'ব?
এতিয়া মই, থাৰ্ড ছেমিষ্টাৰৰ ফাইনেল দিলোঁ। তাৰপিছত, এতিয়া আমি, ফ'ৰ্থ ছেমি ছেমিষ্টাৰ পাম। তাৰ আগে-আগে আমি, এছাইনমেণ্ট জমা দিব লাগিব। ফ'ৰ্থ ছেমিষ্টাৰ পাব হ'লে, তাৰ আগত এছাইনমেণ্ট দিব। সেয়া জমা দিব লাগিব।
এছাইনমেণ্টটো কিহৰ দিব? থাৰ্ড ছেমৰ এছাইনমেণ্ট দিব?
ফ'ৰ্থ ছেমৰ দিব।
ছেমৰ, ফ'ৰ্থ ছেমৰ, দিব ন'? অ'!
ফ'ৰ্থ ছেমৰ এছাইনমেণ্ট দিব। মানে, কোৱেছন মানে, তেতিয়ালৈকে কিতাপ নাহেই।
অ' অ'!
অ'লৰেডি কুৱেশ্যন -এনঞ্চাৰ আমাক দিয়ে, দিয়ে। কুৱেশ্যন দিয়ে? এনঞ্চাৰ নিদিয়ে। আমাক, আমি মানে, এইবিলাক চাৰ্চ কৰিব লাগে, গুগুলৰ পৰা। কিন্তু, গুগুলটো মানে, এলাও কৰে। খালি চাৰ্চ কৰি পেলাই, টপিকবিলাক দিব লাগে, লিখিব লাগে।
অ'! ভালকে চাই ল'লে হ'ল, মানে।
অ'! সেইয়া লিখিব লাগে, জমা দিব লাগে। তাৰ সেইদিনাখন যে কৈছিলোঁ! চেমিনাৰ পেপাৰ দিছে বুলি।
অ'! মই তাকে বুজি পোৱা নাই, কি দিলে বা?
অ'! সেইখন, আকৌ সেইখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি, সেইখন জমা দিব লাগিব। তাৰপিছতহে, আমি ফ'ৰ্থ ছেমিষ্টাৰত যাব পাৰিম। তাৰপিছত আও সেইটো চেমিষ্টাৰ পিছতে বিদায় আও পৰীক্ষা দিয়াৰ পিছতে আও নাই আও একো।
তাৰ পিছত এম এতে, এম এতে মানে খতম কৰিবা আৰু। বোলো, এম এটো সম্পূৰ্ণ কৰি পেলাই নাই, আৰু একো নকৰা।
উম নাই, ডি এল এডটো ভাবি আছোঁ।
ডি এল এডটো কৰি থলে মানে অকমান কিবা এটা থাকে আৰু সেইটো।
অ,
বি এ বি এডটো কোনে কৰে বাৰু?
হে,
বি এডটো কোনে কৰিব পাৰে?
বি এড আৰু ডি এ ডি এল এড বেলেগ বেলেগ হ'ল?
অ তাকে বি এডটো বেলেগ আকৌ ডি এল এড টোও বেলেগ।
অঁ বেলেগ বেলেগ, তাৰপিছত - হেৰি, সেইটো তোমাৰ লগৰ কথা আৰু দুইটা কিন্তু টিচাৰৰ কাৰণেই হয়।
অ সেইটো জানো, কিন্তু মানে কিমান ক্ৰাইটেৰিয়া খিনি কিমান লাগে বা?
কিছুমান এম ই খাবৰ কাৰণে পঢ়ে, কিছুমানে ধৰা- তাৰ ওপৰৰ হাইয়াৰ হেৰি কাৰণে পঢ়ে। হাই স্কুল, এল পি স্কুল, এনেকে বেলেগ বেলেগ আছে নাই? কলে কলেজটো বাৰু বেলেগ সেইটো হল হেৰি - এম ই স্কুল, হাই স্কুল, তেনেকুৱা আৰু অ।
অ,
সেইয়াই,
প্ৰফেচাৰটো আকৌ পি এইচ ডি কৰিব লাগিব আকৌ এম এ এম এ কৰি পেলাই আকৌ তাৰপিছত- ধেইৰ একজাম দিব আছে।
উম,
তাৰপিছত আকৌ তাত যদি কেনেবাকে মানে - সেইয়া কি বুলি কয়- যদি কেনেবাকে নামটো আহিল, তাৰ পিছত আকৌ ইণ্টাৰভিউ দিব লাগিব, ইন্টাৰভিউত পাছ হলেহে- তেওঁ কিবা এটা, যদি ইন্টাৰভিউত ফেইল সেইটোও নাই আও।
অ, সেইনাখন যে হেৰি কৰিছে, সেইনাখন- সেইনাখন কাল না পৰহি জানো ডি এল এডৰ একজাম আছিলে।
অ, অ দিছে, দিছে আমাৰ কলেজতো কিছু- কিছূমান আহিছিলে।
কালি হ'বলা, কালি অ কালি কালি। মোৰ অ কালি নহয় হেৰি তাৰিখে বাৰ তাৰিখে।
দেওবাৰে আছিল হ'বলা!
অ দেওবাৰে, হয় দিয়া মোৰ লগৰ দুটাই দিছে যে ল'ৰা এটা ছোৱালী এজনী, সিহঁতে দিছে। সেইটোত পাছ কৰিলেহে বি এল এড কৰ্চটো কৰিব পাৰিব।
অ, অ।
তাৰ পাছত মানে সিহঁতক সুধিছো আও একজাম কেনেকুৱা গ'লো, ভালেই গৈছে বুলি কৈছে অকণমান টাফ - পাইছোৱা এনেকে বুলি কৈছে আও। তাৰ পিছত, মই বোলো এই সুধি গুচি লৈছ সেইটো শিক্ষা বিভাগত আহে চাগে!
উম, তেনেকুৱাই কিবা আহিব।
উম উম, কাৰণ সেইটো বুলি কোৱাত হয়
উম, আৰু এতিয়া মানে মই যি দেখিছোঁ হয়নে, কি কি বুলি কয় এ, ডি, আৰ, ই, ইউ, পি, এছ, চি, সেইখিনি যিমান যি দেখিছোঁ হয়নে। বা চি ডাবল ই তাৰপিছত সেইখিনি মানে গোটেইখিনি যে আৰ্টচৰকৈ আৰ্টছৰে কুৱেছন চ'ব।
অ, সেইটো হয়।
গোটেইখিনি- গোটেইখিনি হয়তো, তুমি জিগ্ৰাফি পাবা হিষ্ট্ৰি পাবা। পলিটিকেল চাইঞ্চ পাবা, সেইখিনিয়ে ঘূৰি উল, দি আৰু মোৰ মানে অ, মই মানে এইখিনি পঢ়োতে, পঢ়োতে যে সেইখিন একো বুজিনোপোৱা হৈ, যওঁ দিয়া সহজ সি সখিনিয়ে মূৰত নোসোমায় তেতিয়া
তাকে
মই, মানে কুৱেছন বিলাক চাইছিলো ন ইমান খিনি একজামৰ। তাৰপিছত চালো যেতিয়া, হাৰে বোলো একো লিংকৰে নাই চোন এয়া,
উম,
মানে কিয়া সেই, এতিয়া মানে এইখিনি পঢ়োতে-পঢ়োতে যে হয় নাই সাধাৰণ আমাৰ মানে প্ৰথমতে এই চিটো যে অসমীয়াতে আছিলে হা ফাৰ্ষ্ট চেমট।
অ,
হেল্ল,
অ, শুনিছা?
অ, তে ফাৰ্ষট চেমত মানে এ, ই, চি, টো আছামিচত আছিলে।
অ,
তাৰপিছত ছেকেণ্ড চেমত, পোৱাৰ লগে লগে মানে, এই, ই, চি, টো নহয় অসম মানে ইংলিছ হৈ গ'ল।
অ,
ইংলিছ হোৱাৰ পিছত, তাত মানে প্ৰথমত যোনটো এ, ই, চি, আছিলে, সেইখিনি মানে অসমীয়াতে দিয়া কাৰণে পিছত, এ, ই, চি, টো যেতিয়া ইংলিছ হৈ গ'ল ন।
উম,
তাৰ পিছত তাত মানে কুৱেছন একো বেলেগ ইয়া নাই, মানে। একোটেই মানে নিমিলেই মানে বস্তুটো।
হম
তাকো শিকাইছে কি আকৌ, ভাৱেল তেতিয়া মানে ছেকেণ্ড চেমত সেইখিনি ইংলিছতে ভাৱেল চাল খিনি শিকাইছে, ফাৰ্ষ্ট চেমত কিন্তু সেইখিনি একো নাছিলে।
অ, আমাৰ, আমাৰ কি হৈছে এতিয়া এম, ইত আৰু এ, ই, চিৰ এটা চাবজেক্ট মানে এইটো নিজৰ লগৰ কথা আৰু বেলেগ বেলেগো ল'ব পাৰে। তাৰপিছত সেইটো মোৰ লাইফ ইছকিল বুলি কয় বাৰু হেৰিখনৰ নাম বু ঘৰৰ নাম
অ,
এতিয়া সেইখন মোৰ ইংৰাজীত।
অ, অ,
এতিয়া মই সেই কালি দিয়া একজামটো, ইংৰাজীত আছিলো।
উম,
বাকীকেইটা মই আছামিজতে লৈছোঁ হয়, মাছৰাটো কিন্তু এখন পেপাৰ, ইংৰাজীত আহে।
উম! আমাৰ ইয়া কি বুলি কয় আমাৰ উম এচিচিটো তাৰপিছত এমডিচি আৰু ভিএচিটো আছামিচত দিব দিছে, হা এতিয়া কিন্তু থাৰ্ড চেম পোৱাৰ লগে-লগে এচিচিটো ইংলিছ মিডিয়ামতে হৈ যাব কৈছে আৰু মেজৰ, মাইনৰ তাৰপিছত ইপিনে আছিলে কি এইচি-এইচিটো ইংলিছ হৈয়ে গ'ল, সেইখিনিও ইংলিছতে মানে।
অঁ সেইয়া
উম!
তাকে
খালি মানে এচিচিটো এইবাৰ মানে ডিপাৰ্টমেন্টৰ পৰা কৈছিলে যে আছামিছত লিখিলেও হব, সেইটো কাৰণে আছামিছতে দিব দিলে, কিন্তু ইংলিছত যোনে লিখিব বিচাৰে মানে ইংলিছত লিখি দিবও পাৰে সেনেকে ক'লে। তাৰপিছত যোনখিনি আছামিছ মিডিয়ামৰ পৰা আহিছে সেইখিনিটো অসমীয়াতে লিখিব ন।
অঁ!
এতিয়া থাৰ্ড চেমত গৈ পেলাইহে গম পাম আৰু।
তাত-তাতৈ গম পাবা কি হয়
উম!
আমাৰ ক্ষেত্ৰত ভাল আছিল আৰু এতিয়াৰ ক্ষেত্ৰত মানে কিয় অকমান তাফকে দিলে কাৰণ এমএ এটাত এটা বছৰ যে তোমালোকৰ ডিগ্ৰীত সোমোৱাই দিলে যে।
অ সেইটো কাৰণে। উম! তোমালোকৰ সময়ত মেজৰ কেইটা আছিলে?
কি কৈছা?
তোমালোকৰ সময়ত বোলো মেজৰ, মাইনৰ কেইটা-কেইটা আছিলে?
মেজৰটো? কেইটা আছিল, তিনটামান আছিলে নেকি?
অ এতিয়া আমাক আকৌ এটা মেজৰ দিছে, এটা মাইনৰ দিছে, বাকী এইচি, ভিএচি, এমডিচি, এচ সেইখিনি আছে ধৰক।
আমাৰ তেতিয়া কি হ'ল তেতিয়া মানে সেইকেইটা তেনেকুৱা নাছিলে হা ধৰা তুমি সেই চাবজেক্ট কেইটা ললা আৰু উম একজাম হয় আৰু মেজৰ ল'বৰ কাৰণে। ঠিক ইমানখিনিয়ে আ ইমান টাফ নাছিলে মেজৰ লোৱাটো। একজামটো যদিও পাছ কৰিলো মেজ মেজৰটো, চাবজেক্টটো পাই গলো যে মেজৰটো পায় গলোঁ সেই তেনেকুৱা। অঁ সেইটোৱেইটো অঁ।
এতিয়া আমাকটো চেভেনট্ৰি ফাইভ পাৰ্চেন্টৰ ওপৰত এণ্টেনড্ৰেছ দিছে মেজৰ পাবলে।
অঁ!
তাৰপিছত যোনবিলাকে ফেইলটো মানে মেজৰ নাপায় আৰু যোনবিলাক মেজৰটো আছিলে মানে। যোনবিলাক ফাৰ্ষ্ট ছেমতো মেজৰ আছিলে সিহঁতে যদি এইবাৰ যদি ফাইনেলত বোলে ফেইল মাৰিছে ন সিহঁতি কিন্তু মেজৰটো নেপাব। মাইনৰখিনি সোমাই যাব তেতিয়া মেজৰত। যাৰ মানে ভাল হৈছে।
অঁ! সেইটোৱেই।
তেনেকুৱা কৰি দিছে।
উম-উম
সেয়াই অকণ জ্বলাই দিছে আৰু।
এতিয়া অকন জ্বালা পাইছা। কিন্তু আগতে কিন্তু আমি মানে মোৰ ক্ষেত্ৰত আৰু ধৰা ম‌ইও কোনো জাগা নাপালো ডগ এতিয়া সেইবিলাক মানে শুনিছো তো অমুকতোহে কৰিব লাগে, তমুকতো কৰিব লাগে, এ আজি ইমান হেডেক পায়- ইমান সেদেক তেনেকুৱা। আমি সেনেকে নাপালোৱেই
মোৰ মানে এইবিলাক পঢ়ি পঢ়ি মানে বুটানি জুলজি মানে, এইখিনি অকমান টান টান হয় নে? এইখিনি বস্তু মানে, চকুৰ আগত দেখা পালে বস্তুতটো বুজি পোৱা যায়। কিন্তু এইখিনি বস্তু মানে এতিয়া নেদেখোতে নেদেখোতে মানে হ'ব‌ই এইখিনি মানে অকমান বেছি মাথাটো লগাই তাত পঢ়ো যে।
পঢ়িব লাগিব।
সহজখিনিয়ে মূৰত নোসোমোৱা হৈ গ'ল।
তাকে এতিয়া চেমিষ্টাৰটো পাই লোৱা তাৰ পাছত গম পাবা কি হয়।
হুম গম পাম অ
উম।
হ'ব দিয়া নহ'লে হা।
অঁ ঠিক আছে দিয়ক।
উম উম হ'ব।